আহ হেল্ল' আহ কি কৰিছা
এনেই বহি আছো
আচ্ছা পিছত আহ অ কেনেকে অনেকে চাবত যোৱা নাই কিন্তু নতুন নতু যে ফিল্ম ওলাইছে আজিকালি
নাই যোৱা কালি চাইছিলো ইমানো ভাল মুভি ওলোৱা নাই
এটাতো এইটো বৰুণ দেৱানৰ ফিল্ম ওলাইছে দুটা
সেইটো এতিয়ালৈকে অহা নাই নেকি ৰিলিজ হোৱা নাই নেকি
নহয় সেইটো ৰিলিজ হৈ গৈছে যোনটো আৰু এটা আছিলে ন অ সেইটো
কোক তেল কোক তেল ুৰ তটো চাব যোৱাৰ মন আছে ছে
আচ্ছা ককটল টো অ ককটল টো মইও চাইছো কিন্তু ইখন
ককটল্ টোতো চিস্কটিন জুনত ৰিলিজ হ'ব নেকি
অ হ'ব পাৰে তেন্তন্তে কালি এটা ফিল্ম ৰিলিজ হ'ল ন সেইটো পাঞ্জাবী এটা ফিল্ম আছিল পাঞ্জাবী নহয় লৰাটো যে পাঞ্জাৱী থাকে কাল এটা ফ্ৰেম ৰিলিজ হৈছে কিজ আছিলে ফ্ৰেমটোৰ নাম কি
মই কালি এনে আমাৰ
ছিলে
কালি এনে আমাৰ এইফালৰ আমাৰ সেই চিনেমা হল বিলাকত চে'ক কৰি মানে বেছি ভাল মুভি নাই আছে আছামিছ মুভি এটা আছে আৰু এটা ইংলিছ মুভি এটা আছে আৰু
অ সেইটোৱে আৰু ফিল্ম বিলাক আগৰ দৰে আৰু ক'ব গলে আগৰ দৰে ফিল্ম বিলাক নবনাই ন এতিয়া এতিয়া অলপমান বহুত মানে এক্সট্ৰা অৰ্ ফিল্ম বিলাক বনাই আৰু কব গলে এতিয়া কব গলে যেনেে এ আইৰ জমা ন এ আই দি চব কৰা হয় ত এটা ফিল্ম তেনেকাই আৰু তুমি ষ্টাৰ্টিঙৰ পৰা চাবা হৈ আছে হৈ আছে ত ঘাপককৈ ৰখি চাবা এ আইতটো আহি গৈছে বস্তুটো তোমাৰ ফিল্ম এৱাৰ্ড ভাল লাগেনে